হেল্ল'
উম
হেল্ল' অ কি কৈছা
ঐ নিচো
ভাত খালা কিহ সু সু কিহে খালা এ কিহে খালি বোলো ভাত জহনি শুনা নাই
ৰ ভাততো সেয়া খালো কিহে খাইছিলো অ নাফু বেক বেঙেনা আলু
উম ভাত খাই আকৌ পাহৰিয়ে গৈছে লগালগ ভাত কিহে খালি হ ভাত খাইনো মানুহ লগালগ
আহ লগা লগ পাহৱে আক এ
মই খালো ছাগলী মাংস মাটন কাৰী চিকেন ফ্ৰাই
ঐ কত গলি
এ আঁতৰি দে সেইখিনি পা বেলেগৰ মাত নালাগে যাব বেলেগৰ মাত আহিলে নহব বেকগ্ৰাউণ্ডত
হ'ব এতিয়া থ
ন দহ মিনিট হ ৰ দহ মিনিট হ ল ৰ কথা পাতি আছো আমি দেই কথা পাতি আছো লৱাটো কত গল তোৰ
বোৱাটো বোৱাটো ছোৱালী চাবলৈ গ'ল
কিন্তু বুঢ়া কালত ছোৱালী চাবলৈ পঠিয়াইচযে
উম চলি যাব লাগে
উম অ উম পুলি কেইটা চাইছনে হেৰিয়ে অথনি হে বিকিবলৈ
সোমাইছিলি
মুৰ্গী মুৰ্গীও জহনী জনী তেজ খাতি পইচা এশ টকানিলে নি পেলাই কাম কৰিব নাহিলে
অ অ আৰু ডিবি এনেকুৱা বস্তু আৰু দিবি
উ উ উম উম উম উম আৰু ক
আঊ আৰু খবৰ খাতি কেনেকুৱা
খবৰ খাতি মজা,
বুঢ়া ক'ত গ'ল বুঢ়া
বুঢ়া কাম কৰিব গল হ'ম এতিয়া ক
হিহিহিহি
স্কুল গ'ল বুঢ়াটো কামলৈ গ'ল ঘৰত আছো মোবাইল চাই আ
উম ভালে কৰিছ ৰং নাম্বাৰ এটা লগাই ল
নকবি এইবোৰ উম
উম উমমমম আমাৰ দাংবদীয়ে একেবাৰে লমা লমে ওলমি আছে
নকবি আকৌ চিঙি পেলাই উ ঘৰত নাই নিকি বজাৰ লৈ যাবি দেওবাৰ
ভাই গোলাঘাটলৈ য যাওঁতেহে দাম পাম
হেৰিকবি এমুঠি দিবি দি পেলাই দুশ টকা লৈ ল'বি
উম
সোনাই বোলে দাঙুলি দিলে সি দিলে এমুঠি সেই বোলে কাৰবাৰ লগত পঠা দুশ টকা
কাৰপৰা নিলে
এ হেই দাদা কালি কালিলে সি অথনি গাই আছে আৰু দাংবডি এমুঠিত হেনো আৰু খন মিলালো
উম
উম
সেইকাৰণে সেইদিনাখনি এমুঠি আনি পানি সি দিছিলেহি আমাকো এ দালনি দিলাই
কি দিছিলি
এই এদিন গলে দাংবদি দিয়েহি নাই হ'লেও কোনোৱে কোলা সেই দাংবদি হেয়ি এমুঠি
উম
তেতিয়া সেইকাৰণে দিলেহি নহ'ব কোনে ইমান সৰহকে ডাঙভতি দিব
উম
উ
দুশ টকামুঠি ইয়াত দিছেহি আৰু
উম এমুুঠি দাংবডিত দুশ টকা
উম দাম বাঢ়িছে আহক সেইফালে দাম বঢ়া নাই নি বস্তু গেছৰ দাম বাঢ়িছে তেলৰ দাম বাঢ়িছে উম সেইকাৰণে দাংবদী নামো বহাই দিছে আৰু হ'ম
পানীৰ দামো বাঢ়িব ৰ
দামো বাঢ়িব হেনো
এই আমজোপা হে পাৰিব লাগিছিলে আচাৰ ভৰাবলে
কোন জেগা
আগফাল জোপা
উম
অ
পাৰিব লাগিব
আছাৰ বনাবলৈ ধুনিয়াকে আৰু
উম হ'ব হ'ব ৰহ
ভাত খাই উগাই আহি আছে অঔ